হেল্ল', অ শুনিছোঁ। কি কৰিছা?
এনেই আছো ৰবা। তুমি?
মই আনি আছোঁ। আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে বিজি আছিলা নেকি?
বিজি নাই, মই শুইয়ে আছো মানে।
অ, অ অ অ। ম'বাইলটোত বাৰু আজি কেনেকে বা মনত পৰিলে, ইমান দিনৰ মূৰত ফোন আহিলে
হয় হয়
উম
এ মনত পৰিলে সেইকাৰণে ক'লো
অ, ঠিকে আছে বাৰু এনেকে কৰি থাকিব লাগে মাজে মাজে।
হয় হয়।
উম
কোৱা কোৱা পিছে খবৰ কেনেকুৱা?
উম মোৰ ঠিকেই আছোঁ বাকী হেৰি হ'ল নাস্তা চাস্তা হ'ল?
হয়
অ এনেই পিছে গৰমৰ বন্ধটো চলিয়ে আছে বাৰু।
হয় হয় বন্ধ চলি আছে।
উম। বাকি পিছে এনে লগৰবোৰৰ লগত খুব মানে কথা হেৰি লগ চগ কৰিছা নাই এনে
লগ কৰা নাই যে এই নাই এতিয়া আমাৰ এইবিলাক নাই মানে ভাঙি গৈছে দিয়া
অ ভাল নাছিলে চাগে লগৰবোৰ
হয় হয় হয়
হয় বাৰু এনেকুৱা থাকেই ভাৰ লগৰ লগৰ বুলি ভাবি মানে ভবা যায় আৰু প্ৰথমতে তাৰ পাছত মানে লগৰবোৰ ভাল নোলায় আৰু কেতিয়াবা কেতিয়াবা
হয় হয় হয় হয়
উম
ঠিকে কৈছা
উম সেইটোয়েতো মোৰো সেনেকুৱা হৈছে মানে বহুত বাৰ আহ মানে নি মানে সন্মুখত মানে বহুত ভাল ভাল দেখাই আৰু বহুত ভালকে থাকিব বহুত তোমাৰ বহুত প্ৰ সংশা কৰিব কিন্তু নাথাকিলে মানে অ তোমাৰ পিছতে মানে বেয়া বেয়াকে ক'ব আৰু তুমি সেই বস্তুখিনি তুমি পিছত বেলেগৰ মুখৰ পৰা শুনিবলগীয়া হয় আৰু এনেকুৱাকে কৈছে তোমাৰ ভ লগৰজনীয়ে যাক তুমি ইমান ভাল বুলি ভাবিছিলা হয় নাই
হয় হয় তুমি ঠিকে কৈছা
সেইটোৱে আৰু এইবোৰ মানে কেতিয়াবা ভালো মানে নিজৰ কাৰণে এইবোৰ মানুহৰ পৰা দূৰত থকাই ভাল আৰু তোমাৰ যদি তোমাৰো যদি তেনেকুৱা হৈছে মানে তুমি দূৰত থ কাই ভাল আৰু এতিয়া।
হয় হয় হয়। তুমি ঠিকে কৈছা, মানে এনেকুৱা তেওঁলোকে সন্মুখত ভাল লিখাই পিছত বেয়া কথা কয় মোৰ। পিছত লগৰ আগত বা কৰবাৰ আগত মোৰ পিছত বেয়া কথা কয়। সেনেকুৱা মানুহৰ পৰা আমি সদায় দূৰত থাকিব লাগে।
অঁ সেইটোৱে আৰু মানে ভাল লগা পাবা আৰু মানে উম
হয় হয় হয়।
ভাল ভাল লগা খিনি পাবৰ কাৰণে অলপ সময় লাগিব আৰু তুমি মানুহ মানে আ অ মানে লগ লগতে মানে বন্ধু বন্ধুত্ব কৰোতে মানে তুমি ভ চাই চিন্তি কৰিব লাগিব আৰু কেনেকুৱা মানুহজন কি মানে পতকৈ মানুহ এজনক মানে বিশ্বাস কৰিব নালাগে আৰু আজিকালি বন্ধুত্বৰ ক্ষেত্ৰত আৰু।
হয়।
আৰু পৰাঢ়পক্ষতো নিজৰ বন্ধু মানে যেতিয়ালৈকে তুমি ভাল মানে বন্ধু্ব কৰি নোলোৱা তেতিয়ালৈকেতো তুমি পৰাপ নিজৰ মানে জীৱনৰ কথাবোৰ নকোৱা নোকোৱাটোৱে ভাল বুলি ক'ম আৰু মই।
হয় হয় হয়। তুমি ঠিকে কৈছা এইটো কথা কাৰণ মই মই ধৰি লোৱা মোৰ জীৱনৰ ক থা মই যিখিনি কথা ধ মোৰ লগত বা মোৰ যোনজনীয়ে হওক বা সেইজনীৰ লগত যিখিনি কথা পওঁ মই বেলেগৰ আগত কৈ দিওঁ বা তাৰ কথা খিনিও মোৰ আগত কয় কৈ কিনে সি মোক এনেকুৱা কৰে লাষ্টত মানে মোকে ফাচাই থৈ কিনে সি গুচি যায় লাষ্টত সেনেকুৱাও মই বহুত পাইছো।
আ তোমাৰ কথাখিনি পিছত মানে হেৰি কৰি দিয়ে মানে তোমাকেই তোমাকে ফচাই দিয়ে তোমাৰ কথাৰ পৰাই তোমাকে ওলোটা কৈ মেলি। হয় নয়, উম সেইটোৱে আৰু।
হয় তুমি ঠিকেই কৈছা, তুমি পাইছানে এনে আন?
উম পাইছোঁ পাইছোঁ পাইছোঁ পাইছোঁ। মানে পাইছোঁ কাৰণে মানে তোমাৰ কথাখিনি মই বুজি পাইছোঁ আৰু কেনেকুৱা এ তা মানে পৰিস্থিতিৰ সৃষ্টি হয় মানে যেতিয়া গম পোৱা যায় তুমি মানে কাৰোবাক ইমান ভাল লগৰ বুলি ভাবিছা সেই মানুহজনক তুমি গোটেই নিজৰ জীৱনৰ সুখ দুখৰ গোটেইখিনি বস্তু তুমি কোৱা বা তাৰ তাৰ পৰা অলপ পৰামৰ্শ চৰামৰ্শ লোৱা। বা সেই মানুহজনে যদি পিছত গৈ মেলি বেলেগৰ আগত তোমাৰ তোমাৰে বেয়া গুণ গান গায় বা বেয়াকে কয়। তাৰপাছত শুনাৰ পাছত তোমাৰ কেনেকুৱা এটা অনুভৱ হ'ব মানে সেইটো বস্তুটো মানে বুজাব নোৱাৰি আৰু তেতিয়া মানে ভাবা যায় মানে এই মানুহজনক মই ইমান ইমান বিশ্বাস কৰিলোঁ ইমান গোটেইখিনি কথা ক'লো কোৱাৰ পাছত মানে এনেকুৱা কৰিলে মানে মোৰ কথাখিনিকে মোকেই মানে উম
এনেকুৱা মই বহুত বন্ধু পাইছো এনেকুৱা বহুত বস্তু মানে বহুতেই পাইছো। ধৰি লওঁক বিভিন্ন ধৰণৰ ল'ৰা-ছোৱালীও পাইছো এনে
উম, উম, উম,
তেওঁলোকৰ পৰা মই এতিয়া দূৰতে আছো, কাৰণ মই নিজক ছেভ কৰিব লাগে হ'লে তেওঁলোকৰ পৰা দূৰত আহিব লাগিব। কাৰণ মই নিজক ঠিক কৰিব লগা হ'লে, তেওঁলোকৰ পৰা বহুত দূৰত আঁতৰি আহিছো। এতিয়া নিজে, নিজে আছো, বিন্দাছ নিজে আছো, নিজে নিজে, একেলাই থাকিয়ে বেছি ভাল লাগে নিজকে।
অ, অ, অ, অকলে থাকিয়ে ভাল, আজিকালি অকলে থকাটোৱে ভাল যদি ভাল লগৰ নাই তেতিয়াহ'লে অকলে থকাতোৱে মানে ভাল বুলি ক'ম আৰু।
হয়, হয়, হয়।
উম,
তুমি ঠিকে কৈছা।
আৰু উম, আৰু বাকী, গৰমৰ বন্ধত ক'তো নোযোৱা ফুৰিবৰ কাৰণে?
ফুৰিব যাওঁ বুলি ভাবিছো, কিন্তু গ'লেও কি হ'ব কাইও লগত যাব লগা মানুহে নাই নহয় এতিয়া।
অ, সেইটোতো হয় বাৰু, এতিয়া লগৰবোৰ নাই বাকী বাৰু এটা কথা সুধো তোমাক?
কোৱা কোৱা।
এই তুমি এনেই নিজে বজাৰ-চজাৰ কৰি পাইছানে?
হয়, হয়, হয়, মই নিজে বজাৰ কৰি পাইছো, মই এতিয়া ধৰি লোৱা, যে মোৰ ঘৰত বৰ্তমান এতিয়া মাহ হাত নাই দেউতাটো গুৱাহাটীতে থাকে, থাকিলে মোৰ ঘৰত মানুহ নাই, এতিয়া মা নাই, মানে মা ফুৰিবলৈ গৈছে। মোক গেলে মই তাৰ বজাৰ কৰিব মই নিজে লাগে, বজাৰ কৰি নিজে খোৱা এনেকুৱা বজাৰ কৰিব ময়ে লাগে, এতিয়া মই বজাৰ ময়ে কৰি আছো, বিভিন্ন ধৰণৰ বজাৰ কৰো যেনে শাক-পাচলি ধৰা মঙহ মাছ-মাংস চব বিভিন্ন ধৰণৰ বজাৰ কৰো।
অ, মানে এইটো মানে আজিকালি যে ব্লিংককিত, ফ্লিপকাৰ্ট মিনিচ, এইবোৰ যে ওলাইছে। এইবোৰত বজাৰ কৰাতকে নিজে যিটো বজাৰ, মানে আজিকালি যে ব্লিংকেট ফ, ফ্লিপকাৰ্টচ এইবোৰ যে ওলাইছে। ফ্লিপকাৰ্ট মিনিছ, এইবোৰত এইবোৰত বজাৰ কৰাতকে নিজে যিটো বজাৰ কৰি অ, অনা বস্তু তাক তাৰে মাজতো বহুত খিনি আকাশ-পাতাল মানে পাৰ্থক্য থাকে। তুমি কি ভাবা মানে? এয়া মানে সময়, সময় বচাবৰ কাৰণে তাৰ পৰা ব্লিংক কেতিয়াবা ফ্লিপকাৰ্ট মিনিটছৰ পৰা পৰাই মানে অ, অৰ্ডাৰ কৰিব লাগে নে, নিজেই গৈ মেলি ভালকে বস্তু বস্তুখিনি চাই মেলি, নিজে বাহিৰৰ পৰা লৈ অনাই ভাল।
হয়, হয়, তুমি এইটো কথা ঠিকে কৈছা, যেনে চাবা এতিয়া তোমাৰ তুমি ফ্লিপকাৰ্টত তুমি যোনটো কথা, ক'লা ফ্লিপকাৰ্ট বা বেনকাৰ্টৰ পৰা অনাৰ বস্তুটো। সেইটো আমি চাই কিনে আনিব নোৱাৰোঁ। সেইটো তেওঁলোকে যি দিয়ে পথাই তুমি অহাৰ পিছতহে দেখিব পাৰিবা ভালেনে বেয়াই। আৰু যোনটো আমি বাজাৰৰ পৰা বস্তু কিনি আনো, সেইটো আমি চাই কিনি আনিব পাৰিম। নিজৰ চকুৰ এইটো ভাল লগা নাই, এইটো ভাল লাগিছে, এইটো চাই কিনে আনিব পাৰিম, এইটো ফ্ৰেচ এইটো বস্তুতটো ফ্ৰেচ আছে এইটো আমি আনিব পাৰিম নেকি। বুজি পাইছা, সেই বস্তুটো আমি ভাল বস্তুতটো আনিব পাৰিম যোনটো ফ্লিপকাৰ্টত বা সেয়ৰ পৰা দিয়া হয় সেই বস্তু বস্তুতো আমি চাই কিনে আনিব নোৱাৰিম তেওঁলোকে যি ভৰাই দিয়ে সেয়েই আমি পাই যাওঁ তেওঁলোকৰ আৰু ৰিটাৰ্ণ কৰিব লাগিব সেনেকুৱাই আমি বজাৰৰ পৰা অনা আমি একে আহিব পাৰিম আৰু বেছি টাইমো নালাগে ধৰি লওক বজাৰৰ পৰা আনিলো আমি আনি আনি বনাই চনাই খালো আৰু তেওঁলোকৰ দিবৰ যদি বেয়া আহিছে ফ্লিপকাৰ্টৰ পৰা আৰু ফিৰাই দিব লাগিল তেওঁলোকক আৰু দিব আহিল সেনেকুৱা নহয় বহুত আমি তাত তুমি মোৰ মতে হ'লে তোমাৰ আমি কিনি অনাতটো বেছি ভাল নিজৰ কাৰণে
অঁ সেইটো হয় বাৰু তুমি ঠিক কথাই কৈছা কিন্তু আজিকালি মানুহে সময় বচাবৰ কাৰণে মানে অ বিলিংকী, ফ্লিপকাৰ্ট এইবোৰৰ পৰাই বাৰু সিহঁতে বস্তুবোৰ অৰ্ডাৰ দিয়ে নিজৰ সময় নষ্ট যাতে নহয় আৰু আজিকালি যিহেতু কামৰ আজিকালি বোজাটো বেছি বাঢ়িছে
হয় হয় হয়
উম সেইটো কাৰণে আৰু কিছুমান ক্ষেত্ৰত বা ভাল আৰু যদি ভাল বস্তু খাবলগীয়া থাকে তেতিয়াহ'লে সেইটো ক্ষেত্ৰত বেয়া আৰু যদি একদম তোমাক সতেজ বস্তু ওলাই তেতিয়াহলে তুমি বাহিৰৰ পৰা বস্তুখিনি নিজৰ সেউজীয়া শাক পাচলিখিনি লৈ অননাই ভাল আৰু হয় নে নাই
হয় হয় হয়
উম
তুমি ঠিকেই কৈছা
উম
আমি কিনি অনা তোৱে ভাল আমাৰ নিজৰ কাৰণে ভাল দেহৰ কাৰণেও ভাল ধৰি লও বিভিন্ন ধৰণৰ খোৱা বস্তুবিলাক আমি চাই চিতি আনিব লাগে কাৰণ আমাৰ দেহৰ কাৰণে ভাল আৰু যদি তুমি নাচোৱাকে অনা বস্তুটো তেতিয়া আমাৰ দেহক ক্ষতিও কৰিব পাৰে
অ সেইটো হয় ট আজি আজিকালি আজিকালি সকলো বস্তুতে দেখোন মেডিচিনেই দিয়ে মানে ঔষধহে দিয়ে ঔষধ দি মেলি এই বস্তুবোৰ মানে বাহিৰত বিক্ৰী কৰে সেইটো এটা আমাৰ স্বাস্থ্যৰ কাৰণেও বেয়া হৈ গৈছে লাহে লাহে আমি আজি কালি সতেজ বস্তু খাবই নোপোৱা হৈছোঁ সেইটো কাৰণে আমাৰ বেমাৰ আজাৰো বেছি হৈ গৈছে
হয় তুমি ঠিকেই কথা কৈছা যেনে ধৰিলোৱা আমি এতিয়া আমাৰ যে এটা চালানী বুলি কয় এটা লোকেল বুলি কয় সেইটো চ চালানীটো হৈছে ধৰি লোৱা দূৰ দূৰ বেপাৰী বিলাকে লৈ আহে লৈ আহি বিভিন্ন ধৰণৰ মানুহ লৈ আহে আনি সেইটো বেছি, সেইটো বস্তু আমি কেতিয়াও কিনি খাব নালাগে যোনটো আমাৰ গাঁৱলীয়া মানুহে বি বিক্ৰী কৰে বজাৰ বজাৰত বা হওক চুকতে হওঁক বি বিক্ৰী কৰে সেইটো বস্তু আমি কিনি আনিব লাগে অলপেই হওঁক কম হওঁক বস্তুতটো সেইটো বস্তু খাব লাগে আমি স্বাস্থ্যৰ কাৰণে ভাল কাৰণ তেওঁলোকে কোনো মেডিচিন বা ঔষধ নিদিয়ে তাতে আৰু যোনবিলাকে আনে তেওঁলোকে ঔষধ মাৰি আনে বস্তুটো
উম উম, সেইটোৱে উম, আজিকালি মানে অ
তাৰে ওপৰত
সেইটোৱে মানে গাঁৱৰ বস্তুখিনিয়ে মানে পাৰাপক্ষত কিনি মেলি খাব লাগে আৰু, আৰু গাঁৱৰ মানুহখিনিয়েনো কিমাননো উপাৰ্জন কৰে, সিহঁতৰ লগত মানে দৰদাম কৰিবও নালাগে মোৰ হিচাপত, মানে মানুহ কিছুমানে গাঁৱৰ মানুহ দেখা পালে মানে দৰদাম কৰিব লগাত পৰি যায় যে। মানে সিহঁতে মানে সিহঁতে মানে যিমান পাৰে অকমত মানে বস্তুবিলাক ল'ব বিচাৰে আৰু। বাকী সিহঁতে যিমানে হাজাৰ হাজাৰ টকা খৰচ কৰি দিয়ে আৰু বহুত জেগাই জেগাই। বা কিন্তু শাক পাচলিখিনি কিনিব হ'লে সিহঁতে দৰ দাম কৰি দিয়ে আৰু।
হয়, হয়, হয়, ইয়াতে পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰো। দিয়া, ধন্যবাদ।